হেল্লো
অঁ হেল্ল' কোৱা? মই আছো এনে তুমি কি কৰিছা
মই শুই আছো বিচনাত
অ ভাত পানী খালা?
তুমি খালা?
উম খালো অথনি
উম বাকী ঘৰত চবৰে ভাল
উম ভালে তোমাৰ?
ভালেই-ভালেই দিয়া
উম
বাকী গৰম বন্ধত ফুৰিবলৈ নোযোৱা কতো।
বুলি ভাবিছো তুমি?
তাকে ময়ো যাম বুলি ভাবিছোঁ এনে কত যাম বুলি ভাবিছা
এনেই লগৰবোৰেতো চবেই শ্বিলং যাম বুলি কৈছে কোনোবাই গুৱাহাটী যাম বুলি কৈ আছে কামাখ্যাই এইবাৰ অম্বুবাচিততো যোৱাই নহ'ল ইমান ভিৰ হোৱাৰ কাৰণে এতিয়া ক'ত যায় আৰু শ্বিলং নগলেও কামাখ্যা যাম বুলি কৈছে বাৰু সিহঁতৰ লগতে যাম বুলি ভাবিছো আৰু কেইদিনমান থকাকৈ তুমি
মোৰ মাতটো ফাটি ফাটি আহিছে নেকি বাৰু
নাই ঠিকে আহিছে। কিবা কৰি আছা নেকি?
মেছেজ এটা আহছে তে চাও চাইছো
অ অ
বাকী এতিয়া এনেই
গৰমটোতো বহুত পেলাইছে ন এইফালে চাগে
গৰমৰ কথা কি ক'ম আৰু
উম এতিয়াটো বহুত গৰম
তুমি এনে কৰবাত যাবানে
এনেই মই মই অৰুণাচল যাম লৈ আহিছো
অ কেতিয়ালৈ যাবা
জানো কিতিয়া যাও।
অ তুমি অকলে যাবানে আৰু কোনোবা নে ঘৰৰ মানুহৰ লগত অ লগৰ কেইজনমান যাবা অকল লৰাই যাব নে ছোৱালীও যাব
ল'ৰা ছোৱালী চব
অ ঠিকে আছে বাৰু ন ল'ৰা ছোৱালী গলে মানে গৈও ভাল লাগিব
এনে তোমালোকে আৰু ক'ত ক'ত যাম বুলি ভাবিছা
আমি তাতে যাম বুলি ভাবিছো আৰু শ্বিলং নহলে
গুৱাহাটী গুৱাহাটীত গ'লে দুদিন মান থকাকৈ যাম আৰু মানে চব ফালে চাই পেলাই আহিব পৰাকৈ
উম
চাবলৈতো বহুত জাগা আছে ন আমাৰ এইফালৰ পৰা বহুত দূৰো হৈ যাব
হয় বাৰু
এদিনতেতো ঘূৰাও নহব সেইকাৰণে লগ কেইজনে কোবাক কৈছে আৰু কেইদিনমান থকাকে যাম বুলি থাকি পেলাই ঘূৰি পাকি চাই আহিম বুলি
তাকে
উম
তুমিতো এতিয়া পঢ়িহে আছা ছাগৈ ন
অ মই পঢ়ি আছো তুমি
এক উম নাই মই এৰিলো
কেই বছৰ পলে
মোৰ এৰা হ'ল তিনি চাৰি বছৰ মান
এতিয়া কি কৰি আছা জপ কৰি
নাই কৰা নাই নি বেকাৰ বেকাৰ আছো বেকাৰ তুমি কিবা কৰা নে কি
কিমান ক্লাছত
হেল্ল' অ কিমান ক্লাছত পঢ়ি আছা এতিয়া কিমান মান
অ অ আৰু কিবা কোৱা
হ তাকেই
উম কোৱা কোৱা ঘৰত অকলে আছা মাহঁত নাই নেকি
উম আছে তোমালোকৰ ঘৰত কোন কোন আছে
হা
তোমালোকৰ ঘৰত কোন কোন আছে
উম মই আছো মোৰ ভন্টি মা দেউতা তোমালোকৰ
মোৰ মই আছো মা আছে বা আছে দেউতা আছে
অ
বাকী কোৱা কিবা তোমালোকৰ ফালে ৰাতিপুৱা
কোৱা কিবা মানে
মানে মই ফাৰ্ম এখন খুলিম বুলি ভাবিছো তুমি কিবা জানা নেকি তাৰ বিষয়ে ক'বলৈ পাৰিবা নেকি
কিহৰ ফাৰ্ম খুলিবা বা
অ ব্ৰইলাৰ ফাৰ্ম খুলিম বুলি ভাবিছো আৰু কেইজনীমান লগ হৈ আমিও এনেই থাকো আৰু উম
তোমাৰ আজিকালি কোম্পেনী আন্দাৰত কৰিব পাৰি জানাই চাগে
অ জানো বাৰু সেইটো
তেনেকে তুমি যাতে ধৰি লও সিঁহতে চব হেৰি কৰিব তোমাৰ ডানা চানা বিলাক চব ধৰি লও তোমালোকক দিবই ভালকে খালি পুহিলেই হ'ল ডাঙৰ কৰিলেই হ'ল আকৌ সিতে নিয়া সময়তো সিতে ধৰি লও যিমানটো ৰেট চলি আছে সিমানটো ৰেটতে লৈ যাব কম বেচ নকৰে তেনেকুৱা আৰু কৰিম বুলি ভাবিলে কৰিব পাৰা
উম অ জেগা আছে বাৰু তেনেকে আমাৰ এইফালে
উম
মানে ইমান ভালদৰে নাজানো ন আমাৰ ইয়াত তেনেকে নাইও সেইকাৰণে ভাবিলো সুধি চাওঁ তুমি কিবা জানা নেকি
ভাল জনা মানুহৰ পৰা লোৱা জানি লোৱাটো ভাল আৰু
বাকী এনে তুমি ক কিমান জাবিছা। কালি মানে গৈ।
আ চাৰি ছয়জনী মান আছো।
ছয়দিন হলে দেখোন দুখনমানান খুলিব লাগিব।
কি হয় আৰু এতিয়া উম প্ৰথমতে চাই লওঁ কি হয়। এতিয়াও মানে খোলা খুলিবলেতো আৰু পইচাও লাগিব ভাবিছোহে কি হয় আৰু
সেইটোৱেই সেইটোৱেই।
উম পইচা পাতি অ পইচাই মেইন আৰু এতিয়া বাৰিষাও আহিছে ন খৰচ নাই আমি খেতি নকৰো।
কিয় বা?
এনেই বহুত কষ্ট খেতি কৰাতকে ধান কিনি লোৱাই ভাল।
হয় নেকি।
অ হাল বাওতেও দিব লাগিব ৰুবলৈও কাটিবলৈও কিমান কষ্ট সিমান খিনি পইচাটো আমি ধান কিনিবলৈ পাম ন।
ঠিকেই কৰা বাৰু দেই চাব।
ৰোৱনী খোৱা বোৱাৰ পৰা কিমান খৰচা আছে। এদিনতেটো নহয়ও
এদিনত ক'ত হব।
উম আৰু তাতে আমাৰ ইফালে বৰষুণ,। কোনো নাই।
উম সেইফালে আমাৰ বৰষুণটো আছে বাৰু দেই।
উম নাই আমাৰ এইফালে বৰষুণ চৰষুণ নাই পথাৰত পানী নাই।
অ।
খেতিয়কে এতিয়াও ধান লগাব পৰাই নাই। আৰু কিছুমানৰ ৰুওঁতে ৰুওঁতেতটো দিনে পাৰ হৈ যায়। তাৰ ইমান কষ্ট কৰি পইচা লগাই ধান ৰুম। ধান ন নহলে সিমা খিনি কিমান দুখ লাগিব। তোমালোকে কৰা নেকি খেতি?
কি কৰো।
অ হ'ল নে খেতি উঠিল! অ অ।
তাকে আৰু কোৱা কিবা।
কোন দখত। আৰু কমাও তুমি কোৱা। তুমি এনে আৰু কি কৰিম বুলি ভাবিছা।
মই,।
অহ।
মই হেৰি কৰিম বুলি ভাবিছো কি কয় মই তোমাৰ লোকৰ নিচিনাকে এখন খুলি।
অ।
উ
অকলে নাই আৰু লগত। অহ।
উম
উম কৰা কৰা ন নিজৰে কিবা এটা হ'ব চাকৰি নহলেওতো ন
তাকেই আজি কালি টো চাকৰি নহলে সেইটোয়ে আৰু নাপালোতো কি কৰিবা।
উম কিবা এটা নহয় কিবা এটা কৰিতো খাবই লাগিব। হ'ব দিয়া ন।
উম দিয়া দিয়া।
অ অ।